কি কৰিছা
আছো এনে বাহিৰত
অ আচ্ছা
তই কি কছ্যা
এইয়া একে বাহিৰতে আছোঁ বাৰু এনে অলপ বতাহটো দি আছে এনে বতাহ খাই আছো
তাকেতো ইমান গৰম দিছে এইকেইদিন
উম
তাকে বোলো
বাকী ব্যস্ততো নাই ব্যস্ততো নাই উম উম এইয়া ত নাই যদি এনেই অলপ হেৰি শৈশৱৰ লাগি ঘূৰি যাওঁ বোলো নাকি স্কুলীয়া জীৱনটোৰ কথা অলপমান আলোচনা কৰো নে কি
এই এতিয়া সেইবিলাক আলোচনা কৰাতে বস্ যাবাত নোৱাৰোৱে
তাৰেছি এতিয়া কেনেকুৱা ধৰণৰ কি হব ধৰ এতিয়া স্কুলীয়া জীৱনটো কি কৈছো অলমান বৰ্ণনা
সেইটো নিচিনা আৰু মধুৰ স্মৃতি জীৱনৰ কেতিয়াও নাপামেই স্কুলীয়া জীৱনৰ স্মৃতি
তাকেহে মোৰো একে ভাবো
সেইটো সময়ত হয়তো আমি সেইটো বস্তু অনুভৱ কৰা নছিলো কিন্তু ইতা বৰ্ত তোমাৰ ভাবিছো যে সেইটো সময় আমাৰ কাৰণে একদম সঠিক সময় আছিল আমাৰ কাৰণে মানে কোনো দুখ কষ্ট ভাগৰ বোলা বস্তু নাছিলে আমাৰ জীৱনত কোনো টেনশ্যন নাছিল
উম
ৰাতিপুৱা স্কুলত গৈছিলো পঢ়িছিলো লগ লগত খেলছিলো ধেমালি কৰছিলো কৰি ফালে আকৌ দুটা তিনটা বাজাত ছুটি হয় ছুটি হয় ঘৰত আহো আহি আকৌ ভাত খাওঁ ভাত খাই শু আকৌ খেলবা যাও লগৰ লগত গুধূলি খেলি আহি আকৌ নিজৰ যিখিনি পঢ়া কাম থাকে সেইখিনি পঢ়ো পঢ়ি ফেলে আকৌ শুও আকৌ ৰাতিপুৱা যাওঁ সেনেকুৱা মানে একদম ধুনীয়া এটা বিন্দাস জীৱন চলি আছিল
তাকেটো এটাত উম উম একে মোৰো একে বাৰু এটা হেৰি দিন আছিল আৰু ধৰ ধুনীয়া এটা এতিয়া মানে কলেজত আছোঁৱে এনেকুৱা লাগে মানে ধৰ কোনো ধৰ হেৰি নাই পঢ়াৰ প্ৰতি মানে হেৰি নাই কমি গ'ল আৰু ধাউতিটো আগতে ধৰ এতিয়া এটা এ পৰিপাটী ডিচপ্লেন এটা হেৰি আছিল ইতা সেই বস্তুটো নোহোৱা হ'ল যেতিয়া কলেজ গ'লোঁ
আগতে মানে এতা অ শৃংখলাবদ্ধ ভাৱে আমি আমবলাপ কৰিছিলো আমি বিশৃংখল নাছিলো আগতে ধুনীয়াকে নিজৰ কাম কৰা নিজৰ কাপোৰ চপৰ কিতাপ কিতাপ কানী বিলাকত জিলোগা লগোৱা মানে কৰা বন্ধৰ সময়ত হওক বা বিহুৰ সময়ত মাঘ বিহুৰ সময়ত তেতিয়া আমাৰ বছৰেকীয়া পৰীক্ষাই শেষ হৈছিল
উম উম
এতিয়াতো উল্টা এতিয়া আগতে আমাৰ ডিচেম্বৰ মাহৰ - ৰ ফালে আমাৰ আহ বছৰেকীয়া পৰীক্ষা শেষ হৈছিল শেষ হোৱাৰ পিছত আকৌ বন্ধ আছিল মাঘ বিহুৰ বন্ধ তাৰপিছত আকৌ নতুনকে নতুনকে আকৌ শ্ৰেণী আৰম্ভ হৈছিল আমাৰ তাতে আমি যাওঁ এটা মানে নতুন এটা অনুভৱ নতুন এটা অভিজ্ঞতা লৈ থাকো
সেইটোৱে সেই সেইবিলাক দিন বেছি ভাল আছিল জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত যিটো শেষ হৈছিল ধৰ।
উম উম উম
এতিয়াতো মানে হেৰিত আৰম্ভ হয় আ কি বুলি কয় গৰম বন্ধৰ পিছত আৰম্ভ হয় আকৌ এই বিহুৰ আগে আগে শেষ হয় চেচনটো
ঠিকে এতিয়া আগতে মানে গৰম বন্ধ অ গৰম বন্ধ হৈছিল গৰম বন্ধৰ আগতে আমাৰ শৱ ডিচেম্বৰতহে গৈছিল ধুনীয়াকে এটা গতানুগতিক ভাৱে নিয়মিত ভাৱে তাৰ মানে আমাৰ এ বৰ্ষ এটা মানে পাৰ হৈছিল মানে কি বুলি কয় এ উ শিক্ষামূলক পৰস এটা পাৰ হৈছিলে কিন্তু এতিয়া মানে চব খেলিমেলি নিচিনা লাগে
তাকেইতো
এতিয়া চব খেলি মেলি মানে জানুৱাৰীত আমাৰ এই ক্লাছ হৈয়ে থাকে বিহুৰ বন্ধ পাওঁৱ নে নাপাওঁৱেই তেনেকুৱা আমি গম নাপাওঁ তাৰপিছত আমাৰ আকৌ যেতিয়া গৰম বন্ধ হ' গৰম বন্ধৰ আগতে কিবা এটা ধৰ এতিয়া এ এ ছয় মেলিলী পৰীক্ষাৰ আগতে আমাৰ ছয় মাহিলী পৰীক্ষা হৈছিল এতিয়াতো ছয়ইমাৰী পৰীক্ষা নহয়ে চাগে এতিয়া বৰ্তমান কিবা ছেকেণ্ড ইউটি গোট পৰীক্ষা শিক্ষাবিলাক এনেকুৱা হৈ যাগৈ সৰু সুৰা
উম উম উম
আগতে আগতে নহৈছিল আগত উম উম
সেইটো
স্কুলীয়া জীৱত থাকোঁটো চবতকে ভাল মানে সময় আছিল গৰম বন্ধৰ সময়খিনিয়ে যেতিয়া একদম পৰীক্ষা আহ গ'ল ছয় মাহিলী তাৰপিছত কয় মামাৰ ঘৰত ফুৰিব যাৱা খুৰাৰ ঘৰত ফুৰিব যোৱা তাৰপিছত নতুনকে আমাক মানে যিবিলাক গৰম বন্ধৰ অ গৰম বন্ধৰ কাম কাম দিছিল কৰিব কাৰণে ঘৰত গৃহ কাৰ্য যেনেকুৱা অকল পঢ়া খিনি বুলিয়ে নাছিল তাতে আমাক যিখিনি এ মাটিৰ মানে বস্তু বনাই নিয়া আম বনাই নিয়া কঁঠাল বনাই নিয়া বা
অ অ সেই সেইটো বস্তু সেইটো বস্তু উম আজিকালি নোহোৱা হ'ল মানে সেইটো আজিকালি কেৱল মানে কম্পিটিশন কেৱল পঢ়া কেৱল পঢ়া বেলেগ আৰু একো নাই উ
এচাইনমেন্ট দিব কিবা দিব সেই এইবিলাক লিখি থাকিব ল'ৰা ছোৱালী নিজৰ সময়খিনিয়ে নষ্ট হব কিবা এটা মানে এনেৱা কাম নকৰে যিটো ভালত মানে কিবা এটা নতুন শিক্ষা লাভ কৰে। শিক্ষা বুলি ক'লে মানে এ এনেকুৱা এটাই শিক্ষা যে, এ অকল পঢ়- পঢ়, কেৱল পঢ়। আৰু পঢ়া শুনা মানুহে পঢ়া শুনাৰ লগতে বাহ্যিক শিক্ষা খিনি অলপ লাগে। বৰ্তমান মানুহ অভিভাৱকখিনিও সেইটো বস্তু বুজি নাপায়। হয়, উম, বতা- বৰ্তমান মানে সেইখিনি মানে এনেকুৱা এটা এটা কোম্পানীৰ প্ৰডাক্ট নিচিনা বনি যায়। অকল মানে কেৱল পঢ়া- পঢ়া- পঢ়া। নিজৰ মানে বাকী এতিয়া যিখিনি চাব গ'লে এতিয়া আমি সৰুতে খেল- ধেমালি কৰিছিলোঁ অলপ ওলাই। ওলাই গৈছিলোঁ, কৰিছিলোঁ, বেলেগ বাহিৰা কাম বিলাকো কৰিছিলোঁ, পৰিমাণে তেনেকে আমাৰ নিজৰ যি কিন জ্ঞান খিনি আমি আহৰণ কৰিছিলোঁ, স্কুল জীৱনত থাকোঁতে। কিন্ত এতিয়া ষ্টুডেণ্টখিনি মানে বাধ্য জীৱ বুলি ক'লে একো নাজানে, ৰন্ধা বঢ়া কাপোৰ ধোৱা একো সেনেকে পঢ়িব জানে, ফোনটো চাব জানে। আৰু ঘৰত ভাত বিলাক খাব জানে আৰু। সেইখিনিয়ে বাকী একো নাই।
আৰু ফোনটো বিশেষকৈ ফোনৰ ফলত ধৰ, এই খেলা- ধূলাৰ পৰিমাণটো কমি গ'ল। আগতে এ, স্কুলৰ পৰা আহি কেনে আমি খেলিব গৈছিলোঁ ফিল্ডত। বা এনেকৈ ওলাই গৈছিলোঁ। লগ- লগ বন্ধুৰ লগত লগ হৈছিলোঁ।
আগতে স্কুলৰ সেইটো নাই, আগৰ উম। উম, আগতে মানে স্কুলৰ পৰা আহাৰ পিছত আমাৰ মানে কেতিয়া আমাৰ খেলাৰ সময়খিনি আহিব, কেতিয়া আমাৰ খেলা সময়খিনি সেনেকা মানে, মনটো মানে খেলি মেলি লাগে। থাকে, যেতিয়া মানে খেলাসময়খিনি নাহালে মানে আমি শান্তি নাপাওঁ। সেই খেলাসময়খিনি আহে তেতিয়া আৰু ঘৰৰ পৰা বাহিৰ হওঁ আৰু। ধুনীয়াকে ফুটবল খেলা, লুকা- ভাকু খেলা, বা ক্ৰিকেট খেলে। এনেকে খেলবিলাক খেলোঁ। উম, এই এতিয়া আৰু কলেজত আহিলোঁ, আহি পেলাই জীৱনতটো ৰস নোহোৱা হৈ গৈছে।
তাকেটো।
মানে পঢ়িব লাগে, পঢ়ি আছোঁ। প্ৰফেচাৰে এছাইনমেন্ট দিছে কৰি আছোঁ। ছেমিষ্টাৰে-ছেমিষ্টাৰে এ, এক্সজাম দি- দি আছোঁ। সেইখিনিয়ে আৰু একো মানে বেলেগ ক'ব লগা, ভাবিব লগা একো নাই। সৰুতে যিমানখিনি আমি ফুৰ্তি পাইছি জীৱনক লৈ এনেকুৱা একো নাই বৰ্তমান।
এনেকুৱা স্কুলীয়া কিবা, এনেকুৱা হেৰি আছে নেকি? অভিজ্ঞতা, ভাল মধুৰ অভিজ্ঞতা কিবা?
মধুৰ অভিজ্ঞতাটো বহুত আছে সৰুতে আমি মানে স্কুলীয়া জীৱনত অ, স্কুলীয়া জীৱনত আমাৰ মই য'ত পঢ়িছিলোঁ, তাতে মানে আমাৰ যেতিয়া কিবা অনুষ্ঠান হয়, স্কুলত। যেনেকুৱা কোনোবা শিক্ষক- শিক্ষয়িত্ৰীৰ অৱসৰ-অৱসৰ দিৱস পাতে বা এ ৰাভা দিৱস পাতে শিক্ষক দিৱস পাতে, শিশু দিৱস পাতে, এনেকুৱা সময়ত মানে আমাৰ প্ৰত্যেকবাৰ মানে আমাৰ এটা গ্ৰুপ মানে আমাৰ যিখিনি শিক্ষক থাকে, শিক্ষক খিনি নিজে এটা গ্ৰুপ বাচি লয় লৈ পেলায় মানে আমাক নাটকৰ প্ৰশিক্ষণ দিছিল। দি দুইফালে তেনেকে মানে নাটক নৃত্য প্ৰদৰ্শন কৰিব দিছিলে আমাক, সেনেকুৱা অনুষ্ঠান বিলাকত। তাৰপিছত আকৌ গান গোৱাবিলাক গান-গান শিকা শিকাইছিল, গান গোৱাইছিল। আৰু সেইটো বুলিয়ে নহয়, আমাৰ মানে স্কুলত আগতে এনেকুৱা আছিল শনিবাৰে-শনিবাৰে, শনিৰ- শনিবৰীয়া ক্লাব বুলি এটা মানে অনু তেনেকুৱা দিছিলে মানে। শনিবাৰে- শনিবাৰে আমাৰ শেষৰটো পিৰিয়ডত চবকে মানে একগোট কৰি আমাক বাহিৰত নি বা ডাঙৰ হলত বহাই মানে গান গোৱাই গান গাব, ন নাচাই নাচিব অভিনয় কৰাই অভিনয় কৰিব তেনেকুৱা মানে নিজৰ নিজৰ যিখিনি অভিগ মানে প্ৰতিভা আছে সেইখিনি দেখাব দিছিলে আমাক আগতে কিন্তু আজিকালি সেনেকুৱা নাই।
তাকেতো, আজিকালি সেইবিলাক নোহোৱা হ'ল। আগতে এটা পৰিৱেশ আছিল ধৰ মানে। এ, খেলা ধুলা কৰাৰ বা সেনেকুৱা এটা পৰিৱেশ আছিল কিন্তু আজিকালি নোহোৱা হ'ল এইটো
আজিকালি একেবাৰে নাই আজিকালি মানে ল'ৰা ছোৱালী প-পঢ়াৰ বাহিৰে আৰু ফোনটো চোৱাত ফোনটোত গে'ম খেলাৰ বাহিৰে বাকী একো বস্তু চিনি নাপায়।
মানে বাহিৰৰ-বাহিৰৰ দুুনীয়াখন কেনেকুৱা কি চলি আছে একো নাজানে।
একো বুজ-বুজি নাপায় মানে।
উম, এতিয়া আমাৰ মানুহ ল'ৰা ছোৱালী খিনিয়ে ফোনটোকে মানে নিজৰ। এ, চব বুলি সমস্ত বুলি ভাবি লৈছে কিন্তু ফোনটোত যে কিমান বহুতো এনেকুৱা কিছুমান মানে বাতৰি প্ৰচাৰ হয় যিবিলাক মানে ভুৱা বাতৰি সেই সিহঁতে এইবিলাক আমাৰ এই, যিখিনি সৰু ল'ৰা ছোৱালী আছে সেইখিনি মানে সিহঁতে মানে। এই কি বুলি কয় এইটো বিচলিত হয় হৈ মানে যিকোনো সিদ্ধান্ত লয় বা যিকোনো কিছুমান বস্তু এনে ধাৰণা কৰি লয় যে এইটো বস্তু এনেকুৱা হৈ আছে। কিন্তু যিটো বস্তু নহয়ে। মানে এইটো ক'ব গ'লে ঘৰৰ ভিতৰত থাকি কোনদিন বাহিৰৰ কথা জানিব নোৱাৰি। ফোনৰ। যোগেদিয়ে হওক বা বেলেগ, বেলেগ মাধ্যমৰ যোগেদিয়ে হওক।
ফোনৰ জৰিয়তে বস্তু কেতিয়াও হেৰি নোৱাৰি কিতাপ পঢ়ি বা ভ্ৰমণ কৰি যিমান। জ্ঞান আহৰণ কৰিব পাৰি ফোনৰ জৰিয়তে সিমান খিনি জ্ঞান আহৰণ কৰিব নোৱাৰি।
সেইটোৱে, সেইটোৱে এতিয়া মানে ফোনত বুলি ক'লে আৰু আমাৰ স্কুলীয়া অভিজ্ঞতা বুলি ক'লে স্কুলত মানে আমাৰ বহুত। এনেকুৱা আছিল যে আমি। যিখিনি পঢ়াৰ লগত আপোনাৰ আমি মন খুলি মানে ফূৰ্তি কৰিছিলো বন্ধুৰ লগত।
উম সেইটো এটা ভাল হেৰি আছিল।
কাজিয়া আছিল সৰু সুৰা কিছুমান কাজিয়া লাগে। তাৰ পৰা শিক্ষকৰ আকৌ চে চিকণিৰ কোৱ। এচাৰিৰ কোৱ সেইবিলাক। আজিকালি নাই আজিকালি শিক্ষকে মাৰিলেও শিক্ষকৰ ওপৰতে কেছ হয়।
উম, উম, উম, উম।
আজিকালি মানে সেইয়ে আৰু ষ্টুডেন্ট খিনিও মানে শিক্ষকক। সন্মান নকৰা হৈছে ভয় নকৰা হৈছে মানে ষ্টুডেণ্টে নিজকে মানে। বহুত ডাঙৰ মানুহ বুলি ভাবে মানে শিক্ষকজন মানে এনেকুৱা ভাবে আৰু যে তেওঁলোকৰ মানে সাত আৰু পঢ়াব লাগে পইচা দিছে পঢ়াই আছে সেনেকুৱা বুলি ভাবে কিন্তু শিক্ষক যিটো সন্মান সেই সন্মানটো আজিকালি শিক্ষকক মানে। আমাৰ ল'ৰা সমাজৰ ল'ৰা ছোৱালীখিনি মানে দিব নোখোজে আমি যিটো মানে ভয় কৰিছিলো শিক্ষক বুলি ক'লে। কেতিয়াবা সন্মান মানে আমাৰ মনত, মনত আছিল সেইটো আজিকালি নাথাকে মানে ল'ৰা ছোৱালীবোৰৰ।
উম, উম, উম।
সৃষ্টি হৈছে।
তাকে।
উম। ঠিকে আছে বাৰু ভাল লাগিল এইখিনি উম। উম, উম, উম দিয়া পিছে।
অহ, অহ, ঠিক আছে বাৰু, এতিয়া ৰাখো।
উম।